অ', হেল্ল'।
অ', কি খবৰ?
অ', মোৰ ভাল, তোমাৰ?
আছো ভালে। কি কৰি আছা?
অ', মই এনেই আছো। তুমি? অ অ।
ব'লা, আজি মুভিৰ বিষয়ে কথা পাতো অলপ।
অ', বলা।
তুমি এনে কি চিনেমা চাই ভাল পোৱা?
মই এনে
উম, চব চিনেমাই চাই ভাল লাগে।
মানে ধৰা কোনটো জেনেৰেল এক্ট, থ্ৰিলাৰ, একশ্যন বা ৰোমাণ্টিক? বা হ'ৰৰ, কমেডি।
অ', মোৰ মানে ব্লাউজ অ'। হেনেকুৱা টাইপ, মানে একচন টাইপৰ আৰু ভাল লাগে। আৰু তোমাৰ?
মোৰ ধৰা মানে, অকল এটা নহয় আৰু ধৰা এখন হেৰিত মানে ৰোমেন মানে ৰোমেঞ্চো আছে। থ্ৰিলাৰো আছে, কমেডিও আছে, এনেকুৱা ভাল লাগে আৰু তুমি হ'ৰৰ কি চাই ভা কি চাই পাইছা এতিয়ালৈকে?
মই হ'ৰৰ, সঁচাই কম মই হ'ৰৰ চোৱাই নাই ৰ'বা, মোৰ বহুত ভয় লাগে হ'ৰৰ মুভি।
অ', মানে তুমি হ'ৰৰ ভাল নোপোৱা? মই হ'ৰৰ চিনেমা অ।
কি কৈছা?
মই হৰৰ তোমাৰ এখন, এখন তোমাৰ মানে হেৰি কি কয় হলিউড চাইছিলো এখন। আৰু বাকী হিন্দী দুখন চাইছো। তো আৰু।
অহ, কেনেকুৱা লাগিছে চাই।
ভয় নালাগে মানে কিছুমান থাকে যে।
উম উম।
কিছুমান থাকে ন' মানে অহ, হ'ৰৰ মুভি চাই কেনে মানে ভয় খাই ৰাতি এইটো হয় সেইটো হয়। মানে চাই‌ মই নৰৰ্মেল পাওঁ আৰু।
অহ মানে তোমাৰ ভয় নালাগে আৰু।
নাই।
হয়।
তুমি কমেডি কি চাইছা?
কমেডিত মই চাইছো বহুকেইখন মই নামকেইটা পাহৰিলো ৰ'বা।
অহ অহ কমেডিটো তোমাৰ এভৰি মুভি। যি তোমাৰ অলপ হলেও
অহ অলপ হলেও থাকে অহ আৰু মই মোৰ আগতে মই যেতিয়া সৰু আছিলো
অহ ই মোৰ ফেভৰেট হয় তোমাৰ হেৰি, কভি খুচি কভি কি কভিগমখন আৰু কুচ কুচ হটা হে বাপৰে মোৰ ফেভৰেট হয়ে কভি খুচি কভিগম উম বাপৰে। দি আছে।
অহ‌ অহ।
সহ্য কৰি দিয়া অহ।
উম উম।
বাকী তুমি লাইক ৰোমেণ্টিক কি চাইছা হিন্দী।
সেনেকে হেৰি খাইছো অহ কি কয় কি নাম আছিল। ৰিচেণ্টলি যে ওলাইছে।
কোনখন।
নি চাই এৰা চাইছো। অহ সেইখন ভাল লাগে চাই চাই কিনে ভাল লাগি দিছে ষ্টৰিটো ভাল লাগিছে অহ ষ্টৰি লাইনটো ভাল লাগিছে। তাৰ তাৰ মুভিটো গান চালো বহুত।
অহ গানবোৰ গানবোৰ বেছি ফেমাচ হৈছে ন?
বহুত ফেমাচ হৈছে মইতো এতিয়াও মই তাৰে গান। শুই থাকোঁ।
অহ মইয়ো ছে মানে ৰাতি সেই সেই মুভি খনৰ গান নহলে মানে ন হ'বগে
নহব বহুত ম বহুত থটছ একদম ন উম তাৰপিছতে লভ লভয়াত্ৰী চাইছা লভয়াত্ৰী
অ' মই লাইব্ৰেটীখন চোৱা। নাই তুমি?
অ' মই চাইছো এইটো লাভয়াত্ৰ্ৰীটো।
তুমি এইখন চাইছা এই জিনলা গাহু খনৰ, শেই কি নাম কি কি নাম আছিলে আহ মুভিখনৰ?
ছিল বাবা বাস্তৱ কি বুলি অবাস্তৱ অ' চাইছো সেইটো ভাল লাগে ন? তাৰ গান বোৰো ভাল লাগে।
বোৰ অ' কিন্তু সেই এক্টো নোহোৱা হৈ গ'ল জানা। মানে এখন পুৰা মানে হিট মুভি দি কনে তেওঁ নোহোৱা হৈ গ'ল। কিয় বা, তাকে ত' ইমান ধুনীয়া মুভি। তুমি আহিব লাগে। কিয় বা, তেওঁৰ বেলেগ কিবা পেশচন অ'। কব পাৰে,
অ হেল্ল'! আছ' অ' শীৰ্ষা খনো চাইছে টো কি ভাল লাগিছিল।
অ ন কিমান ফেমাচ হৈছিলে ন উম!
মানে তাৰ কাৰণে পাগল হৈ গৈছিল ন কাপোৰ চোতাক ভাল লাগিছিল আৰু উম কাই
আৰু আৰু কি মুভি আছে? পুৰণা পুৰণা মু ক কি কি চাইছা কাভি খুচি কভি গম, কু আহে আৰু এখন যে আছে তোমাৰ এই এই সেই সেই চনা গানটো যে আছে তেওঁ স মুভিৰ নাম কি বা শেফলি চৰি কিবা আছিল ন পাহৰিলো কি বা আছিল। ছিলে নামটো মুভিখনৰ সেইখনো ভাল লাগে।
সেইখন চোৱা নাই ৰবা কিন্তু গানতটো শুনিছো।
উম সেই শোনা অ ক বা আছিলে গানতো পাহৰিলো মই তাকে মুভি খ
তুমি কিবা খাই খাই স
আই গেছ হেৰি নেকি?
হে!
অ তাৰা ৰাম পাম তাৰা ৰাম পাম কিবা এনেকুৱা আ
অ অ চানাই চ নাইফ উম আৰু এইখন চাইছানে। হটন ফ্ৰেঞ্চ মভি
কোনখন নাই নাই নাজানি এখন চাইছা।
নাই নাই
সেইখন মানে, ভাল বুলিও নকওঁ বাত্ মানে কাইণ্ড অফ ফ্লপ দে ঐ নতুনকে এখন ওলাইছিল যে দ' দ' দিৱানে চেহেৰ মে চাইছা?
সেইখন চোৱা নাই।
ব
আৰু নতুনকে যে এতিয়া ওলাইছে অ অ আৰু যে নতুন কে যে ওলাইছে কিবা ককটেল
অ ককটেল তো পইন্ট অ অঁ অঁ চোৱা নাই তুমি চাবা সেইখন, চাবানে?
এনেতো এনে ৰিলচ্ বোৰটো চাই আছো টো অঁ এই চোৱা নাই আৰু ইংলি মুভি কি ভাল লাগে তোমাৰ?
মই ইংলিছ মুভি, অঁ চাইছোঁ বাপৰে বাপৰে অফ কেম্পাচ আৰু
কি ভাল লাগে ন সেইটো চাই তাৰপাছত অ তাৰপিছত আৰু কি আছে মাই
অঁ আৰু আৰু সেনে কুৱা টাইপৰ কি চাইছা হেৰি চাইছা আফতাৰ খন চাইছা?
আফটাৰখন চোৱা নাই মই, নাই নাই মই অকল গোটেইকেইটা চাইছোঁ
অ মাইফল খনৰো চাইছো অ অ আফটাৰখন চাইছোঁ বহুত ধুনীয়া লাগে আফটাৰৰ তোমাৰ এগেচ পাঁচটা মান পাৰ আছে দে আফ আফটাৰখন চাবা আৰু চি চিং ফিফটি ফাইভ ডেইচ চাইছা?
কি কৈছা?
ফিফ্টী ফাইভ চাইছা? চাবা। চাইছোঁ মই চাইছোঁ আৰু এইবোৰতো আই গেচ্ একে ড্ৰামা মানে মুভিতে পঢ়ছিল এই দা দা চামাৰ আই ট্ৰাণ প্ৰীতি নেকি চাইছা সেইখন?
অ অ সেইখন সেইখন এনেই ৰিলচ্' চিলচ্ চাই থাকো, হ'ব এনে চোৱা নাই?
পৰ্ছে অ' চৰি চৰি অ' আৰু ই চৰি আৰু
উম। আৰু এনে তুমি কি মুভি চাই পাইছা? এনে টিভিত মানে কাৰ্টুন কি, কি মুভি চাই ভাল পাইছা?
মই টিভিত মই সেনেকে মানে মই ইউজেলি ক'ব গ'লে মই অনেষ্টলী মুভি নাচাওঁ দেই সেনেকে। মানে সেনেকে চোৱা নাযায়, আৰু পুৰণা বুলি ক'লেতো আমাৰ টিভিত তোমাৰ চানডে হ'লে হেই কভি খুছি কভি
কোচ কোচ হতা হে অ', তাকে হেইটোয়ে চাওঁ আৰু ন। দিবই মানে আৰু চান দে।
বাকী অসমীয়া চিনেমা কিবা চাইছা? অসমীয়া চিনেমা?
নাই, নাই অসমীয়া মই চোৱা নাই। তুমি?
মই, মই অসমীয়া চাওঁ, এই তুমি একোৱে চোৱা নাই?
অ', একো চোৱা নাই মই।
কি কোৱা? বহুত ধুনীয়া, ধুনীয়া চিনেমা আছেতো তোমাৰ এই জোনদা‌ ইমা মান গুডা চাইছা?
মই অসমীয়া চোৱাই নাই ৰ'বা, মই মুভি চোৱা মানে কি মানে মু-অ', অ', মই মুভি চোৱা তোমাৰ মানে মই বেছিকে কাৰ্টুনবোৰৰ মুভি চাই
অ', আতচ্ছা মই চাওঁ, মই অসমীয়াৰো চাইছোঁ ৰ'বা তোমাৰ জোনন্দা ইমান গুণ্ডা বহুত পুৰণা হয়। ডেন, তোমাৰ ৰত্নাকৰ চালো। যতীন বৰাৰ ৰত্নাকৰ, ডেন তোমাৰ আৰু, আৰু এখন আছিলে তোমাৰ এইখ খন কি কয়! পাহৰিলো ৰবা নামটো এদিন, ডক্টৰ বেজবৰুৱা তো চাইছোঁ। ডেন তোমাৰ, ৰিচেণ্ট লি এই ৰৈ, ৰৈ বিনালেখন চালোঁ। এনেকে আৰু। আৰু এখন নতুনকে ওলাইছে চুপা চুপি বুলি! এইখনো চাম কি হয়! এই মাইকেলখন চাইছা? হেল্ল'! মাইকেলখন চাইছা?
মাইকেল কোনখন অ'? মই চোৱা নাই চাগে। অ' নাই, নাই, নাই। মই সেইত-সেইবোৰ চোৱা নাই ৰবা। মই মুভি মানে বহুত কমেই চাওঁ ৰবা। গ' কি
উম এনেকে চোৱা ন
তানে চিনিয়ে ন
দিয়া থঠিছে দিয়া বাৰু ৰাখিছো
অ অ দিয়া
হেল্ল' হেল্ল'